আহ কি কৰছ?
মই তোৰ এনেই আছো কি কৰিছ?
ময়ো এনেই আছো চাহ খাই আছিলোঁ
অ ভাত পানী খালি নাই মই খালো দে। ইমান গৰম খাই দিলো আৰু।
উম ইয়াত বামাই বৰষুণ দিছে।
উম, এতিয়া বৰষুণ হৈছে ডাঙৰ বতৰ ঠাণ্ডা পুৰা গুজৰি-গুমৰি বৰষুণ হৈছে। উম ঠাণ্ডা বতৰ ভালে আৰু ইমানো ভাল নহয়। হয়
অ' তোৰ গা ঠিকে আছে?
গা বৰ্তমান ভালেই। আকৌ যাব লাগিব মেডি মেডিকেললৈ দেখা চেকআপত।
অ
উম, বাকী তোৰ খবৰ খাতি কেনে?
থিকে আৰু কিনো কৰবি এই কেইদিন মনি আৰু তাকে হেৰিলৈ যোৱা কথা ভাবি আছো। এইপিনে ফুৰিবলৈ যোৱা তই ক'বাত এক্সপ্লৰ কৰিছিলিগে নহয়।
উম, হৰ্ণবিল।
কেনেকুৱা লাগি গৈ।
অহ ', বঢ়িয়া লাগিলে ভাল লাগিলে।
কি- কি - কি কি- কি - কি হ'ল ভালকে ক?
তাত তোৰ হেৰি কনচাৰ্ট হয় তাৰপিছত তাৰ প্লেচবোৰ ধুনীয়া আৰু চাব ধুনীয়া মানে ভিউ ধুনীয়া ভাল। ত' যাম বুলি ভাবি তই যাম বুলি ভাবিছ নেকি?
তাকেই যাম বুলি ভাবিছো আকৌ যদি হয় হৰ্ণবিল ফেষ্টিভেল।
দহ ডিচেম্বৰ হ'ব। বাজেটটো আমি ছটা গৈছিলো ছটা ফাইভ থাউজেণ্ডকে। কৰিছিলে পাৰ পাৰ্চন।
অহ ',
ত' ফাৰ্ষ্ট গ'লো আমাৰ ফাৰ্ষ্ট গ'লটোৰ হাৰালৈকে ডিমাপুৰ ষ্টেচনলৈকে। ট্ৰেইনত তাৰ পৰা - তাৰ পৰা আমি বাছত গ'লোঁ বাছতো কহিমালৈকে গৈছো। কহিমা লৈকে। পাৰ পাৰ্চন - পাৰ পাৰ্চনটো ওৱান টুৱেণ্টিকৈ লৈছে বাছত।
অহ ',
তাৰপিছত কহিমাৰ পৰা আকৌ গৈছো তটো নাগাৰ হেৰিটেজ ভিলেজ তাৰালৈকেতো পাৰ পাৰ্চন লৈছে ফ'ৰ হাণ্ড্ৰেড।
অহ ',
তাৰপিছত তাত আমি আহ, এনেকৈ হেৰি লৈছিলো টেণ্ট লৈছিলোঁ টেণ্টত ওৱান নাইটত পাৰ পাৰ্চন ছেভেন হাণ্ড্ৰেড।
অহ ',
তাতো ব্ৰেকফাষ্টটো ইনক্লুড আছিলে।
অহ ', তাৰাপাই দিয়ে।
তাৰ পৰাৰাই দিয়ে ত চাৰ্জিং চকেট তাতো বাথৰুম চাথৰুম চব এইবোৰ তাত মানে ইনক্লুড থাকে।
তেনেহ'লে ঠিকে আছে ন চ ছেভেন হাড্ৰেড।
ত' ঠিকেই আছে। মানে তোৰ বাকী আৰু এইটো হেৰিটো ডিনাৰটো এইটো বেলেগকৈ ল'ব লাগিব আৰু সেইটো নিজৰ পইচাৰ মানেটোট ল'ব লাগিব।
অহ ', ইমানো হেৰি নাই হোৱা ঠিকে আছে তেনেহ'লে সিমান খিনি ত। থকাৰ
উম, ত সিমানখিনি মিলাই ঠিকেই আছে বাৰু। তাৰপিছত - তাৰপিছত তই কনচাৰ্ট মেণ্টৰ হৰ্নবিল ত তাত চাবলৈ গ'লে আকৌ নাগা হেৰিটেজ ভিলেজত তাৰ মানে অ, চাবলৈ গ'লে তাততো এণ্ট্ৰি ফিজ ল'ব ওৱান হাণ্ড্ৰেডকে, পাৰ পাৰ্চন।
অ'।
তোৰ ডে'ৰ কাৰণে তাৰপা নাইটত সংখ্যাত চাবলৈ'হ'লে পাৰ পাৰ্চেণ্ট টু হাণ্ড্ৰেড
অ'
উম
তোৰ কোনটো দিনত বেছি ভাল লাগে, নে না, ৰাতি ভাল লাগে?
দিনত, দিনত একো নহয় তেনেকৈ প্ৰগ্ৰেম দিনত খালি, এইবোৰ লোকেল যিবোৰ মানে ট্ৰেডিচনেল আৰু সেইবোৰ হয় তাৰপা নাইটত তোমাৰ এইটো কনচাৰ্ট খিনি নাইটত ভাল লাগে চাই।
অ'
ত তাত মানে, তাৰপিছত আৰু তাত, তাত ট্ৰেডিচনেলটো মানে ফুডবোৰ তই টেষ্ট কৰিব পাৰিবি।
সেইবোৰ তই কিনি খাব লাগিব নে তাত তাৰ পৰা মানে প্ৰিফাৰ কৰে?
সেইবোৰতো কিনি খাব লাগিব নিজে।
অ'
ত', ট্ৰেডিচনেল তাহাঁতৰ, এটো, এইটো ৰাইচ বিয়েৰটো সেইটো তাত মানে ৰাইচবিয়েৰটো তোৰ এনেকুৱা হেৰিয়ত দিব বাঁহৰ আৰু চুঙা যে
অ'
তাত দিব তোৰ এইটো, সেইটো ল'ব পাৰ পাৰ্চন টু হাণ্ড্ৰেডকৈ মানে এটা চুঙাত।
অ' মানে যদি খাব ইচ্ছা কৰ, তেতিয়া খাব পাৰ আৰু। অ'
তেনেকৈ তাতে পৰ্ক পাবি, পৰ্ক।
বাকি ট্ৰেডিচনেল এনেকুৱা হেই হঁতৰ, অ কি বুলি কয়
অ', থাকে, থাকে, থাকে। পিন্ধি ফটো মাৰিব পাৰিবি তাত, পাৰ পাৰ্চন টু হাণ্ড্ৰেড কে লয়।
সেই ফটো মাৰোতে, কিমান টাইম দিয়ে পিন্ধিবলৈ?
এ আ, থাৰ্টি মিনিটছ, ফৰ্টি ফাইভ মিনিটছ
ঔ
তাত তোক তাহাঁতি পিন্ধাই দিব ধুনীয়াকে।
অ', অৰ্ণামেণ্টচ সোপাও তাৰ পৰাই দিয়ে চাগে। অ'
তই গুলি শ্বুট কৰো বুলি ক'লে পাৰিবি।
অ', ঔত
এটা, অ', ভাল লাগিছিলে, বৰ ভাল লাগা খালি, মানে তোৰ তাত এটা গুলি পাৰ পাৰ্চনকৈ ওৱান হাণ্ড্ৰেডকৈ লয়, এটা গুলিত।
অ'
ত', তেনেকে মানে, তই পাৰি। খালি মানে তই ভালকে ধৰিব পাৰিব লাগিব মানে, নহলে গা মানুহজনী মানে পেলাই দিব মানে। সেইটো মানে তই ধৰিব পাৰি ধৰি ৰখাব পাৰিব লাগিব মানে
আটচ্ছা আটচ্ছা।
উম, তেনেকে।
অ' আৰু তেনেকেইটাতো চবৰ পৰা আহে। থাকে নহয় ন, এনেকে প্ৰগ্ৰেম কৰিবলে।
হা হা?
চবৰ পৰা মানে এনেকে আমাৰ ইয়াৰ পৰা যায় নে? তেনেকে প্ৰ'গ্ৰেম কৰিবলে
আমাৰ পৰা আহেটো বিহু ট্ৰেডিচনেল বিহুবোৰ হয়।
অ' আচ্ছা, ঠিকে আছে, তেনেক মই বোলো যাওঁ বুলি ভাবি আছিলো, তেনেকে আৰু ক'তো যোৱা নাই যে
উ, উ, মানে আমাৰ যিমানবোৰ ট্ৰেডিচনেল আছে মানে অসমৰ তোৰ বিহু হওক, তাৰপিছত মিচিঙৰ, সেইবোৰ মানে তাকে মাতে মানে মানে তাক
অ, বড়ো চড়ো লাইক তেনেকুৱাবোৰ
অ'
অ' সিহঁতৰ মানুহখিনি বহুত ভাল চাগে ন,? মই শুনিছো বহুত ভাল বুলি
অ, মানুহখিনি ভাল দেই মানে তোৰ, আগে পিছে কেনেকুৱা হয় মানে ইমানটা গম নাপাও কিন্তু মানে সিহঁতৰ এইটো হৰ্ণবিল সেয়াও এটা ট্ৰেডিচনেল মানে, ফেষ্টিভেলটোত মানে সিহঁতি মানুহবোৰ মানে বহুত ভাল মানে, আমি বহুত ভাল পালোঁ মানে
অ'
টো মানে, মানে আমাক বেয়া ব্যৱহাৰ একো কৰা নাই, চব ভালকৈ মাতিছে, ভালকৈ হেৰি কৰিছে তাত আমাৰ আমাৰ অসমীয়া মানুহো বহুত আছে তাত।
অ' তাকে, যাওঁ বুলি ভাবিছো তেনেকে আকৌ টিম এটাও বনাব লাগিব মানে কি, মই অকলেতো
অ যাব পাৰ উ যাব পাৰিবি লগৰ খিনিৰ লগত পাঁচ ছজনমান হ'লে ভাল আৰু বাজেটটো অলপ কম হয়। বাকী দুজন তিনিজন গ'লে বাজেটটো অলপ বেছি হয় আৰু।
তহঁতি এনেকে নিজে প্লেন কৰিছিলে নে গাইডেঞ্চ লৈছিলি?
না না নিজে কৰা আমি প্লেন।
অ।
নিদেতা খালী তাত মানে এনেকে আমি তাত মানে এজনক মানে কণ্টেক্ট কৰিছিলোঁ তাত দুজন মানে আমাক টেণ্ট মানে ৰেণ্টত দিয়ে ন।
অহ।
ত দে মানুহজনক এনেকে কণ্টেক্ট কৰি পিনে টেট মানে লৈছো আৰু বাকী আমি চব প্লেনিং নিজৰ।
অ। বাকী তাৰ ওচ চত এনেকে থাকিব পৰা হোমষ্টে চমষ্টে আছে নে নাই?
হোমষ্টে আছে, হোমষ্টে আছে। কিন্তু মানে তাত ত হোম ছেত থাকিব তাত মানে ভাড়াটো অলপ বেছি কাৰণ মানে তো ওপৰত পৰি যায় ন অৰুণাচলৰ ওপত এইটোৰ আমাৰ- অসমৰ পৰা যিমান ওপৰলৈ যায় মানে তাত মানে সিমান ভাৰাটো মানে বেছি পৰেগে মানে।
অ। তেনেওকোৱা।
উম।
মই মানে কৈছিলো ৰে এনেকে টেন্টত- থাকিম বুলি। কিন্তু আমাৰ মানে লগৰ এজনীয়ে- তেনেকে টেণ্টত থাকিবলৈ বেয়া পায়, তাই মানে ভয় কৰে ৰাতি হলে এনজাইটি তাইপ কিবা হৈ যায়। ত' তাইে কৈছিলে যে হোমষ্টে আ- কৰিব পাৰো আৰু- যদি তহতি বিচাৰ তেনেকে সুধি লৈছো আৰু- তই যিহেতু যোৱা।
তিনিজনী যদি তিনিজনী হ'লে পাৰিবি তিনিজনী হ'লে ভাল আৰু। তিনিজনকে থাকিবলে হলে - বা বাজেটটো অলপ কম হয়।
অ
আৰু টেণ্টত থাকিবলৈ ইমান হেৰি নহয় মানে তাত তোৰ এনেকে টেণ্টলৈতো টেণ্টটো ওচৰতে মানে একেলগতে তোৰ - চল্লিছটা, পঞ্চাছটা টেণ্ট লগাই দিয়ে ন।
উম।
মানে ভয় কৰিবলগীয়া একো কথা নাই মান তাত আৰু এ গাইড খিনি থাকে নহয় তাত মানে যিকিখন টেন্ত দিয়ে মানে তাহাঁতি।
উম।
থাকে ন তাত আৰু তাত বন ফায়াৰ তাত বন ফায়াৰ থাকে। গোটেই ৰাতিটো বন ফায়াৰ হয়। হয় ফায়া- ফায়াৰত মানে এনেকে ফায়াৰ মানে বন ফায়াৰ কৰি পিনে চবেই কথা পাতে, তাত মানে এনেকে আড্ডা হয়, মানে তাৰপৰা ৰাতি গান-চান বজাই, এনেকৈ নচা মেলা আৰু ফূৰ্তিটো-
অ ছোৱালীৰ কাৰণে চছেফটি নে জেগাটো?
অ ছোৱালীৰ কাৰণে চেফটি ফুল চেফ্টি।
অহ।
নাই বহুত ছোৱালী গৈছেতো আমি বহুত ছোৱালী লগ পাইছোঁ অসমৰ পৰা বহুত ছোৱালী গৈছে।
আচ্ছা আচ্ছা। অ তাকেই আমি এতিয়া যাম বুলি ভাবি আছো লগৰখিনি লগত কথা- কথা পাতি আছো আকৌ ডিচেম্বৰলেতো বহুত টাইম আছে। আকৌ ভাবো যে জুলাইতে কৰ'বাত গৈ আহো নেকি ওচৰৰ জেগাত-
জুলাই অ জুলাইত যাব পাৰ। এতিয়া ত, তহঁতি যাব পাৰ ৰয়িং চাইডে যাব পাৰ, ৰিজৰ্ট খনৰ ফালে।
অ', ৰয়িঙত মই এবাৰ গৈছো বাৰু দেই খালী ওপৰলৈ নগ'লোঁগে, আৰু আধাত তে ৰখিলোঁ। কিনো তাত, ৰয়িঙতো চাওঁ বুলি ক'লে, অকল সেই বিচ খনে আছে ওপৰলেচোন যোৱা নহয়েই।
তই, পা, হেৰিয়াত পাৰিবি। টক্সিতা ৰিজৰ্ট আছে, ছেভেন কেএম ৰিজৰ্ট আছে। টুংতাও আছে। তাৰপিছত গ'ল্ডেন পাগোডা আছে।
তোৰ, এই পাৰ্ক বিলাকত দেওবাৰে, দেওবাৰে কিবা প্ৰগ্ৰেম হয় বুলি শুনিছোঁ।
অ', কেতিয়াবা হয়। মানে, তোৰ এই দেওবাৰে মানে, তোৰ, অকল দেওবাৰে বুলি নহয়। কিছুমান মানে, কিছুমান, কিছুমান ডেটতো হয় মানে
অ'। তাকে এতিয়া কোনোবা এটা ডেটত ৰুৰু আহিব বুলি শুনিছোঁ। টো, চেভেন কেএম ৰিজৰ্টত।
অ', অ'। এ, টুৱেণ্টি চেভেন নে কিবা আছিলে নেকি?
অ' হেৰি, তাকে যাও বুলি ভাবিছোঁ। এতিয়া কোনো, তেনেকে কিছুমানে ওলাইছে, কিছুমানে নাযাওঁ বুলি কৈছে।
উম, এই গোটেইখিনি লগৰ খিনি আৰু হা, হা
তই যাবি নি
মই যাম বুলিতো ভাবি আছ চো, আৰু
অ', মানে চিনাকি লগৰ কেইটা হ'লে ভাল হয়, আৰু যাবলে।
অ'। বাকী ভাল? এ, অল-অলপ মানে লগৰ বেছি হ'ব লাগে পাঁচ, ছজন মান হ'লে ভাল হয়, আৰু।
অ', এই তোৰ অৰুণাচল, তাকে মোৰ লগৰ তিনজনী মান যাব ত-তই যদি পাৰ হেৰি উলিয়াবি তোৰ লগৰ দুটামানক বেছি মানুহ হ'লেও আকৌ ভাল নালাগিব নহয়।
উম, উম, সেয় বেছি মানুহ হ'লে ভাল নালাগিব, এই মোৰ লগৰো এই দুজন নে, দুজনমান আমি মানে তিনিজনে যাম বুলি এনেকৈ কৰি আছিলোঁ আৰু।
অ'।
অ', তেনেকে আৰু বেলেগ তেনেকে হোৱা নাই।
তহঁতেটো গ'লে বাইকতে যাবি চাগে?
এ, বাইকত যোৱা কথাই আছিলে কিন্তু এতিয়া গাড়ীৰ লগটোৱে ক'লে গাড়ী লৈ যাম বুলি। তেলটো গোটেইকেইটা মিলাই, মেলি ফুৰাম বুলি
তেনেহলে শুন, উম আমি তহঁতৰ ঘৰত অহ নামি দিমগে ইয়াৰ পৰা গৈ অ, স্কুটি লৈ যাব যিহে তু ইহঁতে তহঁতৰ ঘৰলে আমি যামগে আৰু। এ তহঁতৰ ঘৰতে ৰাতিটো থাকি পিছদিনাখন আমি তেতিয়া উলাই দিব পাৰিম সোনকালে। অ গাড়ীয়ে আমিও তাতে তেলতো অলপ অ কিবা-কিবি ইনক্লুড কৰি দিম আৰু গোটেইখি নি মিলাই মিলি।
উম, সেনেকে হ'লেও হ'ব।
অ, আমাৰ মানে ছোৱালী কেইজনীয়ে অলপ উম বেছি এতিয়াও এইবোৰ হেৰি যি টি মানে হেৰি হ'লে যাব নোৱাৰে বৰ মানে এচেঞ্চিয়েল নিচিনা সেহেতি কেইজনী।
হম।
চাই লওঁ কি হয় আৰু।
অ' অ' মোৰো লগৰ কেইটাক সুধি তোক মই ক'ম বাৰু।
ঠিক আছে বাৰু দে তই
উম অ' অ' ঠিক আছে বাৰু দে।